অঁ কোৱা?
কি কৰিছা?
এ এনেই খুব বাগৰি আছো তুমি।
মই তোমাৰ চাহ তাহ খাই পেলাই বহিছো। চাহ খালা চাহৰ লগত কি আছিলে
চাহৰ লগত এই কিবা তোমাৰ বন এটা আনিছিলে, মানে বনটো হা আজিহে তয়াই কৰিছো মানে তোমাৰ কেনেকে কও এতিয়া বনটো
মানে মাজত হেৰি আছে ক্ৰীম আছে।
কিবা নাৰিকল আৰু কিবা কিবি এই যে স্প্ৰিংকল থাকে ন আৰু মানে বনটো এনে এনেকুৱা ডিজাইনো আছিল ন গোটেইটো মানে এটা গোলাপ ফুল যেনেকে ধৰা বন্ধৰ কলিটো তেনেকুৱা।
অ অ আচ্ছা আমাৰ ইয়াত খুব কমেই পায় সেইটো বন।
মানে, ভুকতে পোন্ধৰ টকাকে লৈছে বুলি কৈছে ফাডাই।
অ আই এটাত পোন্ধৰ টকা?
অ।
আমাৰ ফালেতো বহুত কমেই পায় সেইটো।
সেইবিলাক আজিকালি সেইবিলাক বন্ধ হব।
হা?
এইবিলাক বোলো আগতে খুব চলিছিলে এতিয়াাহে বন্ধ হৈ গল আগতে কেনেকে গাড়ী
অ আগতে হেৰি আহে অ গাড়ী আহে।
অ অ আগতে সদায় ৰখি ন ম দুৱা মুখত যে আহিব লম আহিব লম। মই আজিকালি নেদেখাই হলো উম। উম।
বাকী এতিয়া জিম চিম নোযোৱা হলা যে নেদেখাই হলো তোমাক।
আচছা মই গৈ আছো তো মই মৰ্ণিং যাও যে।
অ মৰ্ণিং যোৱা ন? মই আবেলি যাওঁ যে সেইকাৰণে নেদেখো তোমাক। তাকে বোলো শুনচোন নাই? কিনো কৰি আছা ফোন এটা কৰি পেলাই অশান্তিয়ে কৰো।
উ তাকে এনে ফোনটো তুমি কৰিছা নে মই কৰিছো বাৰু এইটো কোৱাচোন।
তুমিয়ে কৰিছা বাৰু মেছেজটো কোনে দিছে মইতো দিছো ন কৰা বুলি।
আছাম মেছেজ দেখা নাই হা।
এ আহ চিন কৰি পেলাই দেখা নাই সি।
মেছেজ নেদেখোকে তোমাক ফোন কৰিছো।
অ তেনেহলে ভাল কথা মই চিন কৰা দেখিছে কিন্তু ডাবল টিক আহিছে।
আত্ছা হব পাৰে চাগে দেই।
আহ মোৰ মুখখন ইমান ডাল হৈছে জানা আজি জিং গৈ গৈ।
খন ডাল হৈ গৈছে্?
অ মানে পুৰা একদম ষ্টেনিং ও হৈছে প্লাছ তোমাৰ একদম ভাগৰ যুগৰ এটা বুঢ়া মানুহৰ নিচিনা হৈ গৈছে একেবাৰে।
আচ্ছা তেনেহ'লে তুমি হেৰি কৰা কয় উম লিমচি খাবা। এইটো টেবলেট হয়। ফাৰ্মাচিতত গৈ কলে পাই যাবা লিমচি, পঁচিশ টকা লব এটা।
পঁচিছ টকা?
অ তোমাৰ পোন্ধৰটা টেবলেট
আচ্ছা কম দাম দেখোন পঁচিশটা টেবুলটত পঞ্চাশ টকা। পাছ পঞ্চাছটাপত পঞ্চাছ টকা?
নহয় নহয় তোমাৰ পঁচিশ টকাত পোন্ধৰটা টেবলেট। মানে এমাহৰ অ পঞ্চাশ টকাত তুমি ত্ৰিশ ট টেবলেট পাব ত্ৰিশ দিন দেইলি এটাকে খাব বেছি খাব নালাগে খালি।
অ তাৰ এতিয়া মানে ইফেক্টটো কি কৰে মুখত?
এইটো স্কিন গ্ল' কৰে আকৌ হেয়াৰ ফল ৰখাই লিমচি মানে তোমাৰ ধৰা যত চাইট্ৰিক এচিড যিটো বুলি ক দৰকাৰ যে সেইটো তাত পাই যাব মানে আৰু সেইটো তোমাৰ টেবলেট এনেকে নহয় যে তুমি পানী দি খাব লাগে সেইটো তুমি মুখত লৈ ধৰা কি থকা কামুৰি খোৱা তেনেকুৱা ধৰণৰ মানে এটা কেণ্ডি টাইপৰ।
আচ্ছা মটন নিচিনাকে খাব পাৰি?
অ টেঙা মিঠা ফ্লেভাৰএটা আহে মানে অৰেঞ্জ ফ্লেভাৰ আহে। মই মানে নাই বেলেগ ান লিমচি বস্তুটো কেতিয়া এ লিমচিটোত লাইমটো আছে প্ৰথম। যেয়া তুমি নেমু আছে কোমোৱা অৰেঞ্জ আছে। আমাৰ যিবিলাক চাইটিক এচিডৰ বস্তু যিবিলাক দৰকাৰী স্কিনৰ কাৰণে সেইখিনিয়ে আছে।
অ বেছি খালে তাৰ চাইড ইফেক্ট
নাই নাই সেইটো স্ কিন দৰকাৰ তুমিটো যেতিয়কে লব পাৰা তোমাৰ এইটো ধৰা তিনিমাহ ৰিজাল্ লাগিব আৰু ট্ৰেইং চ তিন চাফা কৰিব।
আতছা মই সেইটো নামটো শুনিছিলো। কিন্তু নাজানো ন এইটো তেনেকুৱা মেডিচিন বুলি তাৰপিছত ম ম তেনেকে জিম লগত। তাক সুধিলো তাৰপিছত সিওঁ নাজানো বুলি ক'লে তাক সুধিছা আম সি জানিব পাৰে
ম নিজে এইটো ইজ
কৈছিলে সি কিন্তু মই নামটো পাহৰি গৈছিলো।
উম তম মিমচি বুলি ক'লে হ'ল
আৰু কিবা স্কিল তোমাৰ এইটো উ মানে অলপ এইটো কি য়াং কৰাৰ কিবা নাই নেকি আৰু একো
মাছ এক দুটা থন
গ্লুটা ঠাইন।
উম
সেইটো কি তোমাৰ ঔষধে নে
এইটো তোমাৰ চিৰামত
চিৰাম
উম
কিমান মান ল'ব চাগে
উ ফ হাড্ৰ মান ল'ব ফাইভ হাড্ৰড ফ হাড্ৰড আ
আত্ছা সেইবিলাক লৰাটো মানে ল'ব লাগে এতিয়া কাৰণ আমাৰ ইমান এতিয়া বয়সো হোৱা নাই কিন্তু বুঢ়া মানুহৰ নিচিনা বেমাৰ বিলাক কিন্তু পুতুকে আছে গাত
উ স্ক অলপ আছে মে ন
বহুত ডাল হৈ গৈছে মই তোমাক কৈছো কি উইক উইক লাগি থাকে এনি টাইম।
সেইটো কেলচিয়ামৰ কমি আৰু প্ৰটনৰ কমি হ'লে হয়
টো
উম প্ৰটিন।
কেলচিয়ামটোতো তোমাৰ বন বিলাক উইক হলে হয় ন
উম জিংক আমলেট খাব। মাল লাগে এ গাখীৰ আৰু দিম খাব
গাখীৰ আৰু ডিম সি পাবলৈ নাই অথনি বমাই দিলে বৰৰ্মাহঁতৰ মানে তোমাৰ গৰু পোৱালি এটা হৈছে। ইমান মৰম লগা গৰু পোৱালি টো বগা একেবাৰে তিল তিল ঘূৰি ফুৰিছে গোটেই পথাৰখনত মই গৈছিলো অথনি পথাৰলে নেমু আনিব। কৈছিলো নাই পথাৰত নেমু দুটা এটা লাগি আছে।
ও খাবলৈ পাম ন শেহুও খাবলৈ পাম
এই ফেহোঁ খালো আমি
এহু নহয় অ ফেহু বুলি কয়।
অ ফেহুৱে কৈছো।
নাই শুনিছো মানে মই তাৰপিছত স্পেলিং ভুল কৰিছা এই পেহো কৈছা পেহু কৈছা উম তাক উম
হি হি হি সজাকে ফেহু কৈছো মই সৰুতে খুখ খালো জানা যেতিয়া যেতিয়া আমাৰ আমাৰ ঘৰত ছাগলী পোৱালি হয় তেতিয়া আমাৰ আইতায়কে গাখীৰ খীৰাই মায়ে গাখীৰ খিৰাই পেলাই একদম বঢহাই দিয়ে আৰু
উম মই বছৰে হ'ল নেকি মই তেনেকুৱা বছৰে হ'ব হল
কিয় তোমালোকৰ ছাগলী পোৱালি দুটা আনিছা নহয় সিহঁতৰ পোৱালি হ'লে খাব পাৰিবা
তাকে সে ন এতিয়া কেতিয়া আকৌ।
অলপমান টাইম লাগিব। এতিয়াতো ননমইনা হৈ আছে।
উম
মতা এটা মাইকী এটা নানিলা কিয় দুইটা মাইকী আনিলা।
দুইতা মাইকিয়তো ভাইেই ন ত দুজনীয়ে পল দিব
সেইটো কাৰণে মতা লাগিব নহয়। উ ফৰ্টিলাইজেচনৰ কাৰণে
এইবোৰ আমাৰ ৰাস্তাতে ঢেৰ হৈ ফুৰে
তাকে ন জান্তু
অ
অ তাকে
উম
আমাৰ ফালে আকৌ ছাগলী পাবলেই নাই। মানে ছাগলী আছিলে আমাৰ বৰমাহতৰ ৰাম ছাগলী আছিলে। ছাগলী টো মানে কি হল ৰাস্তাত গৈছিল ঘাহ খাবলে, মানু্হ তাৰ মানে ইমানে বেয়া, ইমান স্পীডত আহিছে নহয়। মানে তোমাৰ ছাগলীটোৰ অ সোঁ ভৰিতটো আৰু মানে তোমাৰ সু ছাইডৰ মানে যোনটো পাৰ্ট হয় ন সেইটো মানে ভাগি গ'ল পুৰা।
কে কেনেকে।
খুন্দিয়েই দিলে গাড়ীয়ে কাৰ এখনে
তাৰপিছত আৰু নাবাজ ছিলে আৰু মনজুৰ আমাৰ ইমান বেয়া লাগিছে কাৰণ বহুত বছৰ আছে ন ছাগলতো ৰাম ছাগলতো বহুত বছৰ চৰু হ'ল বহুত। মৰমলগা জানা ৰাম ছাগলীটো হা
একচিদেন্ত কৰাটো।
পলাল
অ ধৰিব লাগিছিলে তাক
উম ইমান বেয়া লাগিছে আমাৰ ঘৰলে আহে আমাৰ ঘৰৰ যোনবিলাক পাচলিবিলাক যে আমি যে থৈ দিওঁ। সি খাই যায়হি এক অকমানো লেতেৰা নকৰে খাই গৈ পেলাই। বাহিৰত গৈ পেলাই মানে হাগি থৈ আহে
প
হম
এইবিলাকৰ বুজি পোৱা বস্তু এটা নোহোৱা হয় গলে বেয়াই লাগি যায়
অ ইমান মৰম কৰিছিলো দেউতাও কিবা মানে যেতিয়া আমি মাহত তে চাহ খাই ন ৰাতিপুৱা তোমাৰ আনটা সাতটা মানত চাহ খাই মাহতে উঠে যে। তেতিয়া মানে চাহ খোৱা সময়ত আহি যাব আহি পাই যাব ছাগলীতটো।
অ
ফালা মাহঁ যি খাই ছাগলী চাগলীটোকো দিয়ে বিস্কুট খালে বিস্কুট ও দিয়ে ৰুটি খালে কেতিয়াবা ৰুটি দিয়ে, মানে সি আহিবই ৰাতিপুৱা।
উ আমাৰ আমাৰ চাকলে আকৌ মাংসও খায় উম।
অ সি আমাৰ আমি মাংস দিয়া নাছিলো বাৰু দেই ছাগৰি বোলে মাংস দিব নাপায়।
সেইদিনাখন মোৰ মুখৰ পৰা পৰি গ'ল টপককে গিল থৈ দিলে নহয় এতিয়া কি কৰিম।
এ আইও।
তাকেই মই ভাবি আছো গাহৰি অকণ আনি বনাই খোৱাম নেকি দু গোটেই কেইটাই মিলিম আমি তিনিটাই
তাত মানে কি জানা জীৱ যোনবিলাক জীৱ জন্তুুৱে মানে মুখেৰে ক'ব নোৱাৰে বা তোমাৰ বুজি নাপা পায় ন সেইবিলাক জীৱ জন্তুত বোলে জীৱ খোৱাব নাপায়।
সিহঁত কৰো এ আচ্ছা তে আমি নিজে দিওঁ নেকি। এতিয়া চোৱা ব্ৰইলাৰ মাংস সিদিনাখন পৰি গ'ল মুৰ্গীয়ে মুৰ্গী খাই দিছে সেইটো আৰু কি ক'ম আৰু এতিয়া।
তেখেতে বুজি নাপায় ন।
বুজি নাপায় কিন্ত প
হা?
টেষ্ট টোতো পাই ন এতিয়া বুজি পাব নালাগে লাগিলে মই এই কি এতিয়া মুৰ্গী কেইটা মানে ফিলিংছৰ কথা কৈছো দেই এতিয়া সিহতে ভাবিছে হা যিয়ে নহওক সেইটো বঢ়িয়া লাগিছে হা কিন্তু সেইটো নাজানে তা হতৰ মাজৰ পা এটা নোহোৱা হৈ গ'ল।
সেইটোতো বুজি নাপাই ন তুমি দিছা ভাবিছা কিবা এটা বস্তু দিছে খাও আৰু, উম। অ সিহঁতেনো কনচা গম পাব কোৱা সিহঁতেতো এটা বেজোবান জীৱ হয় ন। একো কব নোৱাৰে সিহঁতে
জীৱ মনত পৰিছে চবতে ইণ্টেলিজেন্ট জীৱটো কি কোৱাচোন?
চবতছে ইণ্টেলিজেন্ট কটো হ'ল তোমাৰ! হা মুৰ্গী।
হল আও দিয়া।
হয়।
নহয়।
কি হয় গৌৰৱ গ হেৰি হয় ঘোৰা।
নহয়।
তো মাছ?
ঠেত।
তো চাগলি। গৰু?
এইটোও নহয়। হাহোঁ নহয়।
তো
গাহৰি।
ই আ অই নহয় যা।
য়া তুমি অনলাইন গুগলত চাৰ্চ মাৰা ৱৰ্ল্ড মষ্ট ইণ্টেলিজেন্ট জীৱটোৱে হৈছে গাহৰি তুমি কি কোৱা। যিকোনো প্ৰাণীৰ ভিতৰত লেতেৰা হ'ব পাৰে কিন্তু তুমি যদি নিজৰ লগত ৰাখি চাফা কৰি ৰাখা ন সি আনকি গাহৰিয়ে পঢ়ি পঢ়িবও পাৰে জানা নাই যদি তুমি শিকোৱা। চবত চে ইণ্টেলিজেন্ট প্ৰাণী এইটোৱে। এই ভাতৌ নহয় অ গাহৰি।
ভাটৌ এ টো কয়।
এই কথা কব পাৰে ইণ্টেলিজেন্ট গাহৰি হয়।
আত্ছা মানে তুমি গাহৰি মাথা খাইছা।
কি গাহৰি মাথা খাইছা?
গাহৰি মাথাটো খাই কেনেকুৱা লাগে?
গাহৰি মই মাথা খোৱা নাইতো গাহৰি মই চৰ্বিয়ৰে মান
উ মানে কেনেকুৱা লাগেনো টেষ্টটো লাইক